অঁ হেল্ল'
অ কোৱা?
ফোন-ফোন আহি আছিলে চাগে তোমাৰ।
ফোন আহিছিলো অ ফোন আহিছিল মানে অ ভাত, পানী খালা না চাহ-চাহ খালা
চাহ ব্ৰেড এইবিলাকে খালো। মই ৰাতিপুৱা ভাত কব নোৱাৰো৷ ভাল নালাগে ৰাতিপুৱা ভাত খাবই নোৱাৰোঁ।
অ-অ এনে খবৰ পাতি ভালে
উম ভাল-ভাল তুমি কি খালা?
মই তোমাৰ মই মানে পুৰি খালো। পুৰি, পুৰি তিনিখন খালো আৰু মই ভাত, ন
উম
উম, অ আৰু পিছে কোৱা? আৰু
আজি কি টপিকত পাতিবা।
হা
কোনটো টপিকট পাতিবা৷
কি কৈছা?
কোনটো টপিকত পাতিবা বুলি কইছে?
এতিয়া তোমাৰ বিজনেছতো বহত পাতো
বিজনেছ কি কৰি আছা এতিয়া তুমি পঢ়ি আছা নে কিবা কৰি আছা৷
মই তোমাৰ এতিয়া পঢ়ি আছো বাৰু বৰ্তমান মই অঁ মই এবাৰ বি এ ফাৰচেম মানে
আচ্ছা-আচ্ছা নতুনকৈ ফাৰচেমত উথিচা ন'।
অ এনেই আপোনাৰ এৰিতে চালো ন।
মই এৰিলোঁ লকডাউনতে
অঁ
মই বি এ থাৰ্ড চেমৰলৈকে পঢ়িলো লকডাউন হৈ থাকিলে পিছত এৰি দিলো৷
অসুবিধা হল চাগৈ ন৷
লকডাউনতো অসুবিধাই ন ওলাব চলাব পৰা নাছিলো সেইটো টাইমত৷ কলেষ্টৰ চব বন্ধ আছিলে৷ নগলো তেতিয়াৰ পৰা মানে মই মাছৰ বেপাৰ কৰিব লৈছো মাছৰ বেপাৰ মানে কেনেকুৱা জানা মাছৰ বিজনেছটো হ'ল মানে এনেকুৱা নহয় যে মই বজাৰত বেচো বা গাঁৱে-গাঁৱে বেছোঁ তেনেকুৱা নহয় মানে মোৰ পৰা মানে হ'লচেলাৰ৷ নগাঁৱৰ পৰা মাছ আহে তোমাৰ চাৰি কুইণ্টেলকৈ মাছ আহে ৰাতিপুৱা তিনিটা বজাত আহে৷ তাৰপিছত আমাৰ ইয়াতে যিমান লোকেল বেপাৰী বিলাক আছে ন বজাৰত গ কাটি বেচাপা পৰা ধৰি লৈ গাঁৱত যে চাইকেল গাড়ী লৈ য বেচে মাছবিলাক ৰমীৰ একা বাহুত তোমাৰ ৰৌ সেইবিলাক মানে মোৰ পৰা লৈ যায় ৰাতিপুৱা মোৰ হ'লছেলৰ ইয়াত
অ-অ হা-হা
দাগ হোৱা যাব এশ বিশ টকা ত্ৰিশ টকা এনেকে দাগ হয় মানে আমাৰ হৌলচেলত ধৰা হলছেল ৰেট এশ ত্ৰি টকা চল্লিছ টকা যায় বজাৰত নি সেইটো মাছেই আকৌ দুশ টকা বেচে৷
উম উম উম ঠিকে আছে বাৰু মোৰো মানে হেৰি বিচনেছ মোৰ মানে গাহৰি ফাৰ্ম এখন আছে। গাহনি ফ্ৰা, গাহৰি ফাৰ্ম এখন আছে অ মানে তোমাৰ মোৰ গাহ ৰি তোমাৰ হেৰিটা আছে মোৰ তাত, বিশটা আছে
বিছটা?
উম।
ডাঙৰ হৈছে নেকি?
ডাঙৰটো, ডাঙৰ হৈছে অ কেইটামান ডাঙৰ আছে পোৱালিও আছে
বেচা নাই?
হা?
বেচা নাই নে?
বেছো মানে, এৰে আমাৰ মানে ইয়াত কছাৰী মানুহ আছে না। মানে সিনধে লৈ লৈ যায় আৰু মানে বেছি দিওঁ সিহঁন্ধকে, অ।
এতিয়া গাহৰি বজাৰটো বৰ্তমান ডাউন হৈ আছে নেকি?
উম, এনে যদি তোমাৰ হেৰি কি কয়? এয়া, গাহৰি লাগে যদি কন্টেক্ট কৰিবা আৰু
গাহৰি মানে মোৰ পোৱালি লাগিছিলে, এতিয়া তোমালোক
পোৱালি অ মোৰ তাত আছে বাৰু পোৱালি
ক কোনটো এৰিয়াট আচা মানে তোমালোক ক কোনটো জেগা?
তোমাৰ মোৰ তেজপুৰ
তেজপুৰ ঠেলামৰাটো মোৰেই ঘৰৰ ইয়াতে
মানে তুমি ক'বা আৰু মানে কণ্টেক্ট কৰি গাহৰিটো পোৱালী লাগে যদি
কেনেকে দি আছা পোৱালি?
পোৱালি তোমাৰ সাত হাজাৰ, পাঁচ হাজাৰ
পোৱালিবিলাক? যোৰা আনিলে কিমান ল'বা?
যোৰা তোমাৰ দশ বাৰমান ল'ম আৰু
অ অ মই ভাবিছিলো কি এনেকুৱা যোৰা লৈ পেলাই মোৰ বড়ো বড়ো ফ্ৰেণ্ড বিলাক আছে ন সিহঁতক দি দিলো হয় মানে পুহিলে হয়।
অ অ সিন্তক দিলে ভালেই বাৰু হিনতে পুহি দিব।
গাহৰি বিজনেছটো বেয়া নহয় কিন্তু সঁচা ভালে আছে।
অ গাহৰিৰ বিজনেচটো বহুত ভালে কিন্তু দেই। তোমাৰ কি আৰু দানা- দানা দিব লাগে আৰু দানাটো দিব লাগিব বাৰু।
মানে অলপ সময়ো দিব লাগিব ন এতিয়া তুমি সময় দিব পাৰা ন নাই ফাৰ্মত?
মই পাৰো বাৰু মই সময় এতিয়া মানে স্কুলো বন্ধ ন? এতিয়া মানে কলেজত মানে প্ৰথম নাম চাইছোঁ এতিয়া
উম
মানে বন্ধ এতিয়া।
তুমি অকলে কৰি আছা ন লগত কোনোবা আছে?
হা হা?
অকলে কৰি আছ না লগত কোনোবা আছে?
মানে ঘৰৰ মানুহ আছে আৰু ঘৰৰ মানুহ আছে। অ হয়- হয়।
দানা পানী বিলাক তুমি দিয়া নাই ঘৰৰ পৰা মানে সেইয়ে
ময়ো দিও কেতিয়াবা ঘৰৰ পৰা দিয়ে এনে কচু কাটিবও যাওঁ।
উম বেপাৰী ঘৰত আহি লৈ যায় নে বজাৰত তুমি লৈ যোৱা।
সেই বেপাৰী আহে, মানে আমাৰ চিনাকি ন ইয়াত। মানে গাহৰি মানে নিব আহি থাকে মানে
আমাৰ এইফালৰ পৰাও যাই চাগে তোমাৰ লগত তালে আমাৰ ইয়াতে বৰগাঁও বুলি শুকুৰবাৰে বজাৰ এখন হয় ন।
বৰগাঁও ন।
অ ধামাকা মানে গাহৰি বেপাৰ ইয়াত পোৱালি ছোৱালীও বিক্ৰী কৰে ধৰক কাটি মাংস চাংস মানে বহুত ধামাকা বেচা হয় আজি আজিতো আজি বৰগাঁও বজাৰ শুকুৰবাৰ ন আজি আজি বজাৰ।
অ।
মানে বড়ো এৰিয়া হয়, জেগাটো।
আমাৰো ইয়াত এখন বজাৰ আছে আজি আজি শুকুৰবাৰ না। আজি শুকুৰবাৰ না আমাৰ এইটো বজাৰ আছে। অ মিছন চাৰিআলিত, অ।
মিছন চাৰিআলিত গাহৰি বেচে নেকি? বেচে চাগে ন।
বিশ্বনাথ চাৰিআলি মানে নহয় আমি মানে তোমাৰ তাত নাযাওঁ মানে আমি
অ।
গাহৰি বিজনেছতটো ভালেই বেয়া নহয়। পঢ়ি থাকিলে চব বিজনেছে ভাল।
মানে কিবা কৰি থাকিব লাগে বাচ হেতুৱেই
অ অ।
খৰ্চা পানীতোটো ওলাই থাকে ন।
অহ।
মই মাছৰ বেপাৰ কৰি তাৰ পৰাই এই গাড়ী কিস্তি মাৰিব লাগে, মোবাইলৰ কিস্তি মাৰিব লাগে চব মানে
অ ঠিকে আছে বাও, মানে মই এখন মানে গাড়ী ল'ম বুলি ভাবিছোহে মানে এইবাৰ।
কিবা মালটানা গাড়ী নেকি?
নহয় নহয় মই মানে বাইকখন লম বুলি ভাবিছোঁ এইবাৰ।
অ মই লৈছিলো সেই পিছত মাছৰ বেপাৰৰ পৰাই মাৰি আছো এতিয়া আৰু ছয়টা পাঁচ টামান আছে ই এম আই দিবলৈ আৰু বাক-
তোমাৰ হেৰি ল'ম ভাবিছোঁ মই।
কি?
মই মানে হিমালয়ান এখন ল'ম বুলি ভাৱিছো।
অ ও।
মানে ৰাইডত যাব লাগে ন।
উম, হিমালয়ন বিলাক ভাল ৰাইডত যাবলৈ দূৰত দূৰত উম, মই এন এছ লৈছিলো এন এছ- টু হাণ্ড্ৰেড আছে লৈ মই টুপটাক টাউং চাউন এইফালে গৈ থাকো ৰ ক'বাত ক'বাত।
অ ভালেই বাৰু এন এছ খন বি এ চিক্স, বি এ থ্ৰী নে, বি এ ফৌৰ।
ছিক্স ছিক্স মোৰ দুবছৰ হৈছে হে লোৱা।
বি এছ চিক্সৰ ন অ আজিকালি মানে কি তোমাৰ
মিটাৰটো নহয় মোৰতো অল্ড মটৰ মিটাৰটোৱে।
তেওঁ মানে বি এ চিক্সৰ গাড়ী মানে আজিকালি মানে ইমান ভাল নহ'ল।
উম, ভি এছ আগৰবিলাক এন এছৰ যোনবিলাক মডেলবিলাকতো বন্ধই কৰি দিলে না।
বি এ ফৌৰ গাড়ী তুমি এতিয়া ছেকেণ্ড হেণ্ড এ পাবা।
ছেকেণ্ড হেনে পোৱা যাব নিও পোৱা না আৰু ইহন্তৰ সেইটো গাড়ীৰ মানে কণ্ডিচনটো কিয় হ'ল- ইস্পিদটো ইমান ক দিছে মানে ব্ৰেকিং লেভেলটো বহুতে কম মানে বহুত ঘাটিয়া মানে, ব্ৰেকিং চিষ্টেমটো ভাল ন?
বি এছ ছিকচৰ গাড়ীত যে তোমাৰ আৰ পি এম লক থাকে চাবিচোন। বি এছ ছিকচৰ গাড়ীত আ আৰ পি এম লক থাকে। ভ' ভ' ভৰি কৰি থাকে মানে আৱাছটো ভালকে নিদিয়ে মানে আগৰ বি এছ ছি সৰু গাড়ীত যে যেনেকুৱা দিছিলে আৱাছ এতিয়া মানে এনেকুৱা নিদিয়ে আৱাছ।
জ যল বৰষুণ দি আছে নেকি সেইফালে?
বৰষুণ দিয়া নাই দিয়া নাই বৰষুণ নাই দিয়া। বৰষুণ বাৰু নাই দিয়া ইয়াত।
মোৰ মাছ আহিছিলে আজি তিনি কুইণ্টেল আহিছিলে, বেচিলো এ দুই কুইণ্টেল ষাঠি কেজি মান চল্লিছ কেজি আছে আৰু বেপাৰী আহিলে লৈ গৈ থাকে মানে নিজ ঘৰতে আৰু পানী চানি যি জিন্দা ৰাখি দিওঁ মানে।
অহ। এনে এতিয়া ক'ৰবাত ফুৰিব যাবা নেকি? মানে তোমাৰ ধৰ ক'ৰবাত টাৱাং চাৱাং।
এতিয়া মোৰ যাব লগা নাই এতিয়া আছে তোমাৰ ডিমাপুৰ ফালে এটা যাব লগা আছে সেইফালে।
অঁ, ফুৰিব না কি?
ফুৰিবও মানে এটা কামো আছে মানে ফুৰাই মেইন কে কাৰণটো হ'ল ফুৰাই কিন্তু।
অহ, কণ্টেক্ট কৰিবা আমি যাম চাগৈ মানে কণ্টেক্ট কৰিলেতো যামেই বাৰু আমি।
উম, আৰু আমাৰ এইফালে দৈমাৰা শুনিছা দৈমাৰা?
এ দৈমাৰাটো গৈয়ে থাকো আমি।
অঁ আমাৰ ওচৰতে হয় আমি গৈয়ে থাকো বাৰু ইয়ালে।
দৈমাৰা ন?
অঁ, ওচৰতে আ আমাৰ ইয়াৰ পৰা আৰু কিমান আমি তেলা মানৰ পৰা আৰু কিমান দূৰ নো।
আমাৰ মানে আৰু ওচৰ মানে তোমাতকে।
তেনেহ'লে তুমি ৰিকামাৰি চাইডৰ হ'ব চাগে। অহ। সেইফালৰে ত' আৰু ওচৰৰে হয়। দৈমাৰা যে মেইন লোকেচন কেইটা মানুহে নাজানে। চবে জানে এই অকল দলংটোৱে জানে। মেইন লোকেচনে নাজানে এই গাঁৱলীয়া ফালে ৰাস্তা দি সোমাই গৈ তাতে ডাঙৰ হেৰী পায়, নদীৰ নিচিনা ডাঙৰ
এই মানুহবিলাকে মানে অকল দলংটোত যায়।
অঁ চিনি নাপায় যে মেইন কথা চিনিয়ে নাপায় এতিয়া আমি চিনি পাওঁ আমি খুচুৰি খুচুৰি ওলাই দিওঁ ন জেগাবিলাক।
উম।
এ আমি তোমাৰ দৈমাৰাত নাযাওঁ ইমানকে ভাল নালাগে তাত আমি হেৰীত যাওঁ তোমাৰ কামেংবাৰী যাওঁ।
অঁ।
কামেংবাৰীত ভাল লাগে মানে হে।
অঁ তাতে ভাল
কামেংবাৰীতহে ভাল মানে দৈমাৰাত ইমান ভাল নালাগে মো। আ গা ধুব জেগাও নাই মানে তাত ভালকে। কামেংবাৰীতটো বহুত আ, হা হা?
দৈমাৰাটো আছে তোমাৰ উম, ধুনীয়া এটা লোকেচন আছে তুমি চাগে গৈ পোৱা নাই তাত। মই কৈ আছোঁ শুনা দলংটো পোৱাৰ আগত যোনটো গাঁওখন যে পায়।
অঁ অহ, এইফালৰ পৰা সোমাই যাব লাগে ন গৈছো গৈছো
ঘৰত বায়েকখন থৈ পিছত নামি যাব লাগে তলত।
গৈছো গৈছো। তোমাৰ চোৱা মানে আমি কি দৈমাৰাত তোমাৰ মানে আমি দৈমাৰত মানে ভাল নালাগে ইণ্টেৰেষ্ট নালাগে আমি মানে তাত ইমান এটা খাছ নালাগে তাত তোমাৰ দলং ফালে গ'লেটো তুমি গা ধুব নোৱাৰা তো নোৱাৰাই ছোৱালী মুখ হাত ধুই থাকিব গা।
আ,
তাত মানে গা কামেং বাইত তোমাৰ মানে ফ্ৰী আৰু তুমি ছোৱালী -ল'ৰা মানে নুধুই মানে ইয়াত একেলগে তুমি এক্সট্ৰা -এক্সট্ৰাকে ধুব পাৰি আৰু ইয়াত ভাল লাগে আৰু ইয়াত। লগকেইটা লগত গ'লা গা চা ধুই ইনজয় কৰি আহিলা তাততো ভালে নালাগে মোৰ দৈ মাৰাত সিমানটা।
উম, না আজিকালি গেল -গেলাই দিছে জেগাবিলাক।
আমি গ'লে কামৰেংবাৰীয়ে যাওঁ মানে দৈ মাৰা নাজাঙে।
হা এ চবে গৈ-গৈ মানে জেগাবিলাক বৰবাদ
দিয়া হব দিয়া ন' বন্দে কৰোত